অহ, বাইদেউ ভালে আছে?
অহ, ভালে আছোঁ।
অহ, কি কৰিছ চে। অহ, মোৰো ভালেই।
অহ, হয় নেকি, অহ, ভাল ভাল, অহ। হয়, ঘৰতে আছোঁ, হয়, তাৰ পিছতে আ আপুনি এই নহয়, আপোনাৰ ছোৱালী তুলনী বিয়ালে মাতিছিলে, মই যাবই নোৱাৰিলোঁ এই বিশেষ কাম এটাত মানে হেৰি, এফালে যাব লগা হ'ল, বেলেগ এডোখৰ জেগা নাই ঘুৰি আহি আপোনাৰ ৰাতি পাইছোহি। সেইটো কাৰণে আপোনালোকৰ ঘৰত যাবই নোৱাৰিলো, বেয়া নেপাব দেই।
অহ, বেয়া নাপাওঁ নাপাওঁ, গম পাইছোঁ কিবা এটা অসুবিধা হৈছে বুলি।
হয়, হয়। অহ, সেয়া পটককে যাব লগা হ'ল।
অহ। আহা হ'লে মনটো ভাল লাগিলে হয়।
অহ, আমি যাম বুলি মানে চব ভাবিয়েই থৈছিলো, এওঁকো কথা এওঁৰ লগতো কথা পাতিছিলোঁ আমি মানে, তাই কাৰণে অকনমান সেই উপহাৰ এটাও আনি থৈছিলোঁ। তাৰপিছতে হঠাতে মানে এফা অহ, নাই মানে হেৰিয়ে টা আহিলে, খবৰ এটা আহিলে আমি ফালে যাব লগা হ'ল। ঘূৰি আহোতে বহুতেই ৰাতি হ'ল সেইটো কাণে নাহিলো আৰু। আৰু মোৰ মানে এনেও তুলনী বিয়া মানে আপোনাৰ ছোৱালী তোলনী বিয়ালৈ খুব যাবলৈ ইচ্ছা এটাই আছিলে হেৰি কি কয় মই মানে তোলনী বিয়া নিয়ম- কানুন বোৰ ভালকৈ নেজানোৱে। সৰুত সৰুৰে পৰা মানে কি হ'ল আ আমি অ', স এই বা-বাহিৰতে থকা যে। তেনেকে মানে ধৰা সেই হেৰি বোৰ পোৱাই নাই। তোলনী বিয়াাত তেনেকে খাবলৈ, হয় নাই দেখা হয়। মই ভাবিছো এতিয়া ইয়াত আছো যেতিয়া এওঁ মাতিছে বাইদেউ গৰাকীয়ে মাতিছে বোলো এই সুযোগত বোলো মোৰ নিয়মো চোৱা হব, বিয়াও খোৱা হব চবকে লগ পাম খুব আশা এটা কৰি আছো যাম বুলি।
অ', মই তাকে ভাবিছো বাইদেউ কি হ'ল নাহ হিলে। বিয়াখনলৈ মাতিছিলো কিবা অসুবিধাহৈছে হেবুলি মইয়ো গম পাইছো।
অ', অ', হেৰি যে আপোনালোকৰ ইয়াত তুলনী বিয়া নিয়ম বোৰ কেনেকে কৰে হয় মানে এইবিলাকতোতো পৰম্পৰাগত ভাৱে চলিয়ে আহিছে
অ', ঠিকেই ঠিকেই পৰম্পৰাগতে চলি অহা হয়, উম তাই যিদিনা শান্তি হ'ল ছিলে সেইদিনাখন গধূলি সময়খিনিতে হৈছে। তাপাৰ ওচৰৰ গো গো পিনী পাঁচ ছগৰাকীমান আহিলে।
অ', অ'।
নে চো কেটালাই কে উম। সেইচুক এটাতে তাইক থব লগীয়া হ'ল। বিচনাত থব নোৱাৰি তুলি চুলি পা ৰি খেৰ চেৰ দি তলতে থব লাগে।
অ' হয় নেকি অ', মই গমেই নেপাও তেনেকুৱা কৰে বুলি।
খেৰ চেৰ দি তুলি চুলি পাৰি। তাতে শোৱা ব্যৱস্থা কৰি দিয়ে ধুনীয়াকে। তেওলোকে গোপিনী আহি তাৰ পিছত তেনেকে চাৰি দিন থাকিলে চুকত, চাৰি দিনত আমি গা ধুৱাব লাগে বাহিৰত।
অহ হয় নেকি? অহ, সেইটো কেনেকে নিয়ম কৰে? সেই গোপিনীয়ে আহিয়ে কৰে নে নিজে গাটো ধুৱে? অহ।
মোক নিয়মবোৰ দেখাই দিছে আৰু এনেকে এনেকে কৰিব লাগিব বুলি, কৰি সেই বাহিৰতে বেৰি এটা বনাই গা ধুৱাবলৈ, বেৰি তলতে তাইক গা ধুৱালো।
অহ, হয় নেকি। অহ, অহ, অহ।
টো নিয়ম কৰি, আকৌ ভিতৰতো, ঘৰৰ ভিতৰত আকৌ সোমোৱাই নিয়ম-চিয়ম কৰা হয়।
অহ অহ অহ, হয় নেকি?
পিঠাগুৰি খাব খুৱাব লাগে।
অহ, সেই সেইদিনাখন পিঠাগাগুৰি খুৱাই ন? অহ।
গুৰি খুৱালোঁ, খুৱাই-মেলি আকৌ গধূলিলৈ বেলি দুবা আগে আগে আপোনাৰ বইল ভাত, খুৱাব দিয়ে।
অহ, হয় নেকি। অহ, অহ, অহ, অহ।
সেই চাৰি দিনৰ পৰা ভাতটো খাব পাৰিব আৰু।
অহ, ভাতো মানে দুবেলা দুসজ ভালকে খাব পাৰে। মানে ন
নহয়, গধূলি অকল এবেলাই। এবা অহ, চাৰি দিনত আপোনাৰ এই গম বেলি মাৰ যোৱা আগে আগে
অহ, হয় নেকি। অহ, এসাঁজেই খাব পাৰে। আৰু হেৰি তাৰ আগত আপোনাৰ যিদিনাখন ধৰক চু কত সোমাই সেইদিনাখনৰ পৰাই চাৰিদিনীয়া চাৰিদিনলৈকে কি তাই
অহ, নহয় ফল প্ৰখা ফল-মূল খাব পাৰে। ফল-মূল খাই পানী, অহ, তেনেকে বিশেষ বস্তু দিব নোৱাৰি।
অ', হয় নেকি অ', অহ।
চাওঁতে মানে আমাৰ এই আকৌ একৈশ দিন ব্ৰত থাকিলে। সেই একৈশ দিনতহে বিয়াখন উম, একৈশ দিনত বিয়াখন আমি পাতিছোঁ, আৰু তাই ভাগৰ।
অ', হয় নেকি। অ', অ', তাৰমানে চাৰিদিনা পিছত মানে কি তেনেকে সেই একৈশ দিনা খানাতে মানে
নহয, নহয, নহয়, একৈশ দিনৰ মানে দুদিনৰ আগত গত আমি, এদিন আখৈ ভজা নিয়ম এটা থাকে। গোপিনী আহিব। অ', গোপিনী আহিব, গোপিনী নিয়েহি, এনেকে আপোনাৰ আখৈ ভাজে। আখৈ বজাৰ নিয়ম এটা থাকে। সেইটো নিয়ম তাৰ পৰা আকৌ, বিয়ালৈ এদিন থকা আছে আৰু তেতিয়া আপোনাৰ মূৰত তেল দিয়া নিয়ম থাকে।
অ', হয় নেকি অ', অ', অ'।
সেই মূৰত তেল দিয়াৰ নিয়মটো কৰি লৈ, পিছদিনালৈ বিয়াখন তুলিছোঁ।
অ', হয় নেকি কি, অ', অ।
হোটেল দিয়া মানে এনেই আৰু, সকলো ৰাই আহে ওচৰৰ ৰাইজবোৰ আহে। পোৰা নাজ আচা বাগা সেইবোৰ ফূৰ্তি ফাৰ্তা কৰে আৰু।
অ', অ', অ', অ', অ', অ।
বিয়াখন পতা হৈছিলে।
অ', মূৰত তেল কেনেকে দিয়া আবা, মানে হেৰি ছোৱালী জনী মানে চলিত মানে, এনেকে তেলতটো দি দিয়ে মানে।
কে দিব লাগে মানে। আৰু লগত আপোনাৰ অ মই দিছোঁ। আৰু লগত আমাৰ দল ধৰা পানী চটিওৱা নিয়ম থাকে মানে। সেই নিয়ম কৰা দুজনী ছোৱালী লাগে সৰু- সৰু -
মই অলপ শুনিছো- শুনিছো সেইটো এনেকে দুলনিত- সেয়া আৰু এই সম্ভৱ কলচী ধৰা বুলি- কয় নেকি নহয় জানো? অ- হয়- হয়। অ'- অ' হয় নেকি? অ
দুগৰাকী সৰু সৰু ছোৱালী লাগে।
অ'- অ' -অ' হয় নেকি অ'-অ'।
তেওঁলোক দুজনী লাগে, আকৌ মাকক দৰকাৰ। থকা হয়- সেই এনেকে তিনিগৰাকী মিলি মদ তেল দিয়ে
অ' অ' অ' হয় নেকি? তিনিগৰাকীয়ে একেলগে দিয়ে তেল অ' অ'। অ' হয় নেকি?
পিছদিনালে সেই আকৌ ৰাইজে, ৰাইজে সেই ৰাতিপুৱা সোনকালে আহি বেৰি চেৰি ধুনীয়াকে বনোৱা হয়।
অ' বেৰিটো কিহেৰে বেৰিটো সেই আপোনাৰ সেই কলগছেৰে বনাই ন? অ' অ'।
ওপৰলৈ কলডিল এটা লাগে, ধনু -কাড় এখনো লাগে।
অ' অ' হয় হয় সেইয়া কোনোবা
সেয়া আমাৰ ওচৰৰ, অ' ন ওচৰৰ দাদা দুজনমান আহে। আহে বনাবলৈ।
অ' হয় নেকি, অ' অ' অ'।
পাঁচ ছয়জন মান।
অ' সেয়া নিয়ম নীতিয়ে বনোৱা হয় মানে?
তেওঁলককো তামোল পানেৰে শৰাই দি এনেকে মাতি মাতিব লাগে।
অ' হয় নেকি? অ' অ'।
তাৰ পৰা সোনকালে আহে তেওঁলোকে ৰাতিপুৱাই। আহি তেওঁলোকে বনায়।
হয় হয়।
অ' আহা, অহা হ'লে আপুনি ধুনীয়াকৈ দেখি গ'ল হেতেন গোটেই অনুষ্ঠানটো ভালকৈ।
অ', হয় পাই, মোৰ যাবলৈ খুবেই মন আছ ছিলে। আৰু এই আখৈ যে ফুটাই বুলি ক'লে যে আখৈ ফুটোৱা সেইটো কি কৰে আখৈ ফুটাই পিনি?
আখৈ ফুটাই পিনে আপোনাৰ থৈ দিয়ে। থৈ পিনে যিদিনাখন বিয়া এখন আমাৰ অনুচ যিদিনাখন বিয়াখন পাতিছোঁ, সেইদিনাখন ৰাতিপুৱা আও গোপ পিনিয়ে যিমান গোপিনী আহে মানে যিমান ৰাইজ আহে, ৰাতিপুৱা সময়খিনিত গোটেই ৰাইজক মানে বিলাই দিয়ে।
অ' হয় নেকি? অ, অ তাৰমানে সেই আখৈ আপোনাৰ গোপ গোপিনীয়ে মানে এ, বা হেৰি কৰে আপোনাৰ আখৈ ভাঁজে মানে, চাউল ভাঁজিয়ে নকৰে জানো আখৈটো? নে নাই নাই- বৰা ধান অ', ধান ভাজি ন' হয়, হয়।
উম।
অ', অ', অ', অ'
ভাঁজে
ভাজে অ', তেওঁলোকে ভাজে মানে আকৌ। অ', অ'।
তাৰ পৰা ভাগ বতৰা কৰি দিয়ে আৰু। অ', অ', অ', অ', বিয়াৰ দিনাখন কৰে সেইটো নিয়ম।
অ', অ'। সেইটোৰো কিবা এটা মহত্ব আছে কিজানি সম্ভৱ আশৈ ভজাৱাটো কিবা এটা, অ'।
আগৰেটো নিয়ম আৰু আগৰ পৰম্পৰা, আগৰ পৰা চলি আহিছে।
হয় হয় হয়, অ', তাপৰে বিয়া দিনাখন মানে ছোৱালীজনীয়ে এতিয়া মানে যে হেৰি গা পা ধুৱাই মানে তাই, এ, মানে কি বুলি কয়, বাকী যেনেকে ৰাইজসকলে যেনেকে মানে খোৱা বোৱা কৰে ধৰক সাধাৰণ ভাৱে মানে, তেনেকে কৰে নে, নে তাই তেতিয়াও ব্ৰততে থাকে?
অ', তাই সেইদিনাখন খাব পাৰিলে, কিন্তু গধূলিলে কিবা নিয়ম এটা কৰিব লাগে অ', খাব পাৰিব কিন্তু গধূলিলে আপোনাৰ খোবা খুবি নিয়ম এটা থা কি?
অ', সেইটো ব'ইলে খাই নে কি দিনটো?
অ', দিনটো একো নাখায় কইনাজনী। একো
অ', হয় নেকি অহ, অহ, অহ।
খুৱাই থাকিলো।
আৰু ফল-মূল খাব নোৱাৰি নেকি?
সেইদিনা ফল মূল দিয়া নাছিলোৱে, বিয়া দিনাখন, একো খাব কৰিব নালাগে বুলি ক'লে যে। সে একো খোৱা নহলেই তাই, অ', তাৰাপা গধূলি যে ভকত তিনজন আহিছিলে, খোবা খোবনি নিয়ম কৰে। বাহিৰতে, সেই নিয়মটো কৰি লৈ তাইক ব্ৰদ চ্ৰদ হেৰি কৰি, খোৱাতো ব্যৱস্থা কৰি দিয়ে ৰাতি খাব পাৰিলে।
অ', অ', অ', এইটো এটা কঠোৰ নিয়মে হয় মানে ন'? ছোৱালীজনী মানে যেতিয়া পুষ্পিতা হয় যেতিয়ালোকে বিয়াখন নতুলে মানে অলপ নিয়ম নীতিয়ে মানে ভালকৈ চলিব লাগে মানে। অ'। হয় পায়, অ', আহিয়ে মানে আহি আহিব পৰা হ'লে মই খুবেই ভাল পালো হেতিন প্ৰায় মানে নিয়মবোৰো দেখিলো হেতিন, অ, অ, দিয়ক
হয়, মই আহিম আপোনালোকৰ ঘৰলে এ, অকমান জনীকো তাৰমানে অকমানি মানে কিআৰু এতিয়া পুষ্পিতা হ'ল ছোৱালীজনীকোত তাইকো অ দেখা কৰিম, আহিম দেই এদিন আপোনালোকৰ ঘৰলে। অ', অ', অ', ঠিক আছে দিয়ক, এতিয়া ৰাখিছো ন'।
হ'ব, হ'ব, বাইদেউ, অ ৰাখক।
অ', অ'।
ঠিক আছে।